অহ, শুনিছো -শুনিছো -শুনিছো।
কি কৰিছা?
মই এই ভাতকেইটা খাই আহি পকাতে অকমান পৰিছো ইমান গৰম হৈছে আমাৰ ইয়াত।
অ' তেনেকুৱা কথা হে নি।
অহ, তাত কেনেকুৱা গৰম?
ইয়াত -ইয়াত তোমাৰ বহুত আজি- আজি বহুত গৰম পাইছোঁ মই।
অ', আৰু এনেও তাত মানে টাউন এলেকা যে এনেও গৰমটো বেছি যান জট বেছি হয়।
আজি সাতত্ৰিশ ডিগ্ৰী আমাৰ ইয়াত।
অ', আমাৰ ইয়াত ইমানো বেছি গম নাই হোৱা দেই কিন্তু, মা দুপৰীয়া সময়কণত মানে তাপটো বহুত বেছি। অহ, বিয়াল্লিশ।
তোমাৰ বিয়াল্লিছ?
অহ, বহুত বেছি দেখোন?
তোমালোকৰ তাত কিমান দেৰি ৰবা? তোমালোকৰ তাত হেৰি থাৰ্টি ত্ৰিছ।
অহ, সেয়া আমাৰ ইয়াত তাতকে কম।
উম, বাৰ কম। খোৱা -বোৱা কৰিলোঁ এই কালি মাংস আনিছিলোঁ ৰাতি তাৰপিছত মাংস বনাই থৈ দিছিলোঁ। দে অকমান আগত ভাতকেইটা খাই উঠিছোঁ হে।
অহ, ঠিক
আজিকালি কিহৰ কাৰনে কিবা ভাত খ খাব নোৱাৰা নিচিনা হ'লো গম পোৱা নে, ভাত খাবলৈ মন নোযোৱা নিচিনা হ'লো।
গৰমৰ কাৰণে
মানুহে বৰকৈ ভাতটো নাখালে খাব নোৱাৰা হৈ যায় নেকি?
আহ, হ'বও পাৰে দেই।
তাকে।
টাৰপা আমাৰ কালি মাছ লৈ আহিছিলো তাৰপিছত মাছ ৰান্ধিলে মায়ে কালি ৰাতি খালো আকৌ ৰাতিপুৱালে ফ্ৰাই কৰি থৈ দিছিলে সেয়া কে জোল বনাই পেলাই খালো।
অ', বাকী হেৰি এইটো কি আজি দেউতাৰ লগত নাই যোৱা নি?
ৱা দেতাক কেইদিনমান ৰেষ্ট দিছে।
অ', - অ', বাকী এনে কৈছে নে কিমান কি মানৰলৈকে ভিতৰত ভাল হ'ব মানে কিমান দিন মান লাগিব আৰু মানে কৰিব লাগিব
অহ, তেনেকে কৈ দিয়া নাই কৈ দিয়া নাই তেনেকে
অহ এদিনত কিমানকে লয় পইচা?
এদিনত তোমাৰ তিনিশকে লয় প্ৰথম দিনা যাওঁতে পাঁচশ টকা লয় তাৰ পিছত প্ৰত্যয়েক দিনে তিনিশকে লয়।
তেওঁহ'লে প্ৰত্যেক দিনাই তিনিশকে দি- দি কৰি থাকিবলগীয়া হৈছে।
অহ, প্ৰত্যেক দিনা তিনিশকে দি কৰিবলগীয়া হৈছে।
মাহে ন' হেজাৰ দেখোন।
এ ন' হাজাৰ মান টকায় যায় তাৰ উপৰঞ্চি আকৌ টমটমৰ খৰচ আছেই নহয়। মই নিজে নিলেও, তেলৰ খৰচটো আছে দিয়া। অ'! সেইবোৰ আছে, ঔষধ আছে।
আকৌ, ঘৰত খোৱা বোৱা।
অ'! সে থাকিবই আৰু কি কৰিবা।
ইটো সিটো খৰচ এ, আজিকালি মানে, মানুহ এঘৰ তোমাৰ একেবাৰে মানে, ধৰি লোৱা এটা হেৰিয় গঁড়ৰ গঁড় হাৰত চলি থাকোঁ বুলি ক'লেও মানুহ ঘৰত নাই বুলি ক'লেও বিশ হাজাৰ টকাৰ ওপৰত লাগে।
লাগে, লাগে, আৰু বস্তুৰ দাম যেনেকেহে বাঢ়িছে।
অ'!
ঔষধ পাতিৰ দাম বাঢ়িছে, বাঢ়িছেই, গেলামালৰ বস্তু, আনকি মোবাইলৰ ৰিচাৰ্জলৈকে, দাম বাঢ়িছে।
তাকে, এতিয়া আৰু বাঢ়িব নহয়, চাৰিশ হ'ব নহয় এতিয়া চাৰে তিনিশটো।
মোবাইলৰ ৰিচাৰ্জ? মই আৰু এই কিপেড মোবাইলহে চলাবলৈ ল'ম।
অ'! তেনেকুৱা কথা হে নি?
অ'! নোৱাৰোঁ পাই ইমান দাম দি দি ৰিচাৰ্জ কৰিব।
বি এ চেনেল চিমৰ কিন্তু, দুশ টকাহে আকৌ, এমাহৰ ৰিচাৰ্জ। গম পোৱা নোপোৱা?
বি এ চেনেলৰ কিন্তু, সেই টাৱাৰে নাপায় নহয় আকৌ, জেগাই জেগাই।
কিন্তু, আমাৰ সেইডোখৰত কিন্তু, চবতকে ভাল বি এ চেনেলে পায় আকৌ। মানে, আমাৰ ঘৰ ওচ
তেনেহ'লে, তোমালোকে চলাব পাৰিবা। আমাৰ ইয়াত আকৌ, বি এ চেনেল নাপায়ে।
তাকে, আনা আকৌ টাৱা এটা তোমালোকৰ সেইফালে নাই যদি।
কেনেকে টাৱাৰ আনিব পাৰিম। মইতো মাটি, মাটি পৰ্যন্ত দিবলৈ সাজু হৈ আছোঁ টাৱাৰ লাগে।
অ'! হয় নেকি? মই মাজতে কিবা এটা পাইছিলোঁ তোমাৰ, হেৰি টাৱাৰ কাৰণে, মাটি বিচাৰিছিলে। আজি হ'ল বাৰু দেই ছয়, সাতমাহ মান হ'ল।
মোক খবৰ কৰিব লাগিছিলে। মোৰ মানে, মাটি আছে, টাৱাৰ কাৰণে মই দিবলৈ ৰেডি হৈ আছোঁ। মাজতে মই এপ্লাইও কৰিছিলোঁ নহয়। এ দুদিন ফোন কৰিলে, তাৰপিছৰ পৰা কিন্তু, ফোনো নকৰিলে মানুহজনে আৰু মানে অফিচিয়েল লকৰ পৰা ফোন কৰে যে, মইতো এতিয়া ক'ল বেকো কৰিব নোৱাৰোঁ।
গম পাইছোঁ, গম পাইছোঁ।
সুবিধা হ'ল আকৌ। কিন্তু, মোক ফোন কৰি পেলাই ঘৰ ক'ত? তাৰপিছত, মাটি পথাৰৰ মাটি নে, চতৰ ওপৰত বহুৱাব পৰা হ'ব তেনেকে সুধিছিলে।
অ'!
মই যেনিবা গোটেই ডিটেইলচ খিনি দিলোঁ। আনকি ফোন কাৰ, ফোন নম্বৰ আকৌ, দেউতা ভাগৰ আধাৰ কাৰ্ড খনো ফটো মাৰি দিলোঁ। মই এটা ফটো মাৰি নহয়। এপ্লাই, এপ্লাই কৰোঁতে মানে, মই তোমাৰ চাবমিট কৰিছিলোঁ আৰু। কিন্তু, একো খবৰ নকৰিলে দেখোন পিছত।
নিসিজিলেগে মানে, কথাটো গৈ পেলাই।
অ'! হ'ব পাৰে।
এ, নাই। তুমি চোৱা, এইটো চোৱা, এইটো চোৱা, এইটো মানুহে ইমান মানে, বৰ বেছি গম নাপায়। পাই গম পাইছা নাই? সেই এইটো কি বুলি কয়, সেইকাৰণে তুমি এটা কাম কৰিবা। এনেকে এনেই থকাতকে এ, চবতে এ, চব হেৰিও মানে তোমাৰ ধৰি লোৱা জিঅ' এয়াৰটেল তেনেকে চবতে পুৰাই চাবা যদি কপালত আছে তেতিয়া আহি যাব আৰু আহি গ'লে কেটনাই মাহে ইনকাম এটাও আহি থাকিব গম পাইছা নাই আৰু নিজেও মানে ভালকে চলাব পাৰিবা নেটটো
অ সেইটোয়ে আৰু তোমাৰ বেলেগ কষ্ট নাই নহয় অকল মাটিকণ দি থবহে লাগে
মাটিকন দি থব লাগে তাৰপিছত জেনেৰেটাৰটো ষ্টাৰ্ট কৰিব মানে কাৰেণ্টটো গুচি বিদ্যুত টো গুচি গ'লে মানে সেইটো আৰম্ভ কৰি দিব লাগে
অ তেনেহলে দেখোন একেবাৰে উজু প্ৰচেছ আৰু সেই আমাৰ এতিয়া পৰিয়ালে দাদাৰ এঘৰত আছে সিহঁতৰ ঘৰত মানে জিঅ' টাৱাৰ আছে দেই সেহঁতৰ কাৰেন্ট গ'লেও মানে সেহঁতৰ এই টাৱাৰ টো জেনেৰেটৰ পৰা সিহঁতৰ গোটেই ঘৰখনৰ কাৰেণ্ট চলি থাকে
সেইটো বাদ দিয়া যে মই যিমানলৈকে জানো তোমাৰ এই যে আমাৰ যে বিদ্যুতটো গুচি গল গুচি গলে যে নেটটো যে বহুত মানে লাহেকে চলে যে মানে নচলা নিচিনাই হৈ পৰে যে
আহ
কি কাৰণে সিহঁতি জেনেটৰটো ষ্টাৰ্ট কৰি মানে আৰম্ভ কৰি নিদিয়ে জেনেটৰটো চলাই নিদিয়ে। দিয়ে সেইকাৰণে তোমাৰ মানে এ আমাৰ সেইটো লাহেকে চলিবলৈ লয় গম পাইছা নে নেপায়েই মানে নেট সেই তেনেকুৱা মানে যিকণ সেইকণত বা মানে এ থকা লৈকে যিখন এৰি আছিলে সেইকনেই কম কমকে আহি থাকে মানে সেই তেনেকুৱা কি কৰে কি কাৰণে আৰম চলাই নিদিয়ে বস্তুটো সেই তালৈ কমেও মাহেকত মানে তোমাৰ এমাহ নে এক সপ্তাহত এক সপ্তাহত তোমাৰ পঞ্চাছ লিটাৰনে কিমান তেল আহে।
অ
তাই দহ লিটাৰ মান তেল বা চল্লিশ লিটাৰ মান তেল বেছি দিয়ে
অ তেনেকুৱা চলি থাকে মানে।
অ তেল বেছি বেছিয়ে বহুত টকা পায় গম পাইছা নাই তোমাৰ একদম ট্ৰেক্টৰৰ অ মানুহ বিলাকে এ মানে ট্ৰেক্ যাৰ ধৰি লও দুখন তিনিখন ট্ৰেক্টৰ আছে কিবা আছে মানে তেনেকুৱা কাম কৰা গাড়ী বোৰ আছে ছে ন
আহ
সেই মানুহ বোৰে আহি পেলাই মানে ধৰি লোৱা এনে বেলেগ জেগাত যদি এশ টকাকে পাইছে তাৰপা আশী টকাকে বা নব্বৈ টকাকে কিনি লৈ যাব খৰকে মানে ধ লোৱা তোমাৰ দুই তিনি মাহৰ মূৰলৈকে কমেও এশ লিটাৰ লিটা দুশ লিটাৰ তেনেকে গোটাই থব আহি পেলাই আশীনব্বৈ টকাক কিন নিব সেই তেনেকুৱা এশ লিটাৰত আশী টকাকৈ হ'লেও আশী হোজাৰ টকা
অ সেইটো দেখোন মই বেলেগ
অ এ গোটেই বেপ পাৰ মানে এইবিলাক ব সেইবিলাক বেপাৰ লাইনত মই ঘূৰা মানে গম পাঁও বাকী ৰাস্তা কাৰণে যদি মাতি আছে তেতিয়াহ'লে এ টি এমো বঢ়াব পাৰি সেইটো বহুত পইচা
অ ৰাস্তা কাষত মাতি নাই বাৰু
আমাৰ তুমি চি এছ পি এটা লৈ আহা আকৌ
এ চি এছ পি টো অনা কথাটো মানে মোৰ মনত আগতে বাৰু ভাবিছিলো কিন্তু এই কলেজ মানো থাকে ত দেউতাও গা বেয়া সময় দিবলৈ নোৱাৰো আকৌ
তাকেহে তুমি সেইটো কৰিব পাৰিলে ভাল আছিলে কিন্তু দেই মানে বেলেগ মানে ইমান তোমাৰ এ ডাঙৰ ডাঙৰ বেংক বিলাকৰ কথা মানে সৰু মানে ধৰি লোৱা এন এছ ডি এল কিবা কিবি তেনেকে আৰু এইবিলাক আকৌ সেইবিলাকৰ অ চি এছ পিক বহুত পইচা দিয়ে মানে ডাঙৰ ডাঙৰ বেংক বিলাকতকে সৰু সৰু বেংকবিলাকে চি এছ পি বিলাকক বেছি পইচা দিয়ে কাৰণ সিহঁতি নতুন নতুন গ্ৰাহক পায় ন।
অ সেইটো হয় কিন্তু মানে এতিয়া চি এছ পি টো আচলতে কেনেকে আৰ্ণ কৰিব পাৰি কেনেকে পইচা পায়নো এতে এতিয়া ধৰি লক মই চি এছ পি এটা খুলিলো মই এতিয়া পইচাটো ঘটিবলৈ হলে মই কি কৰিব লাগিব কি প্ৰচেছত মই পইচাটো পাম।
এন এনেকুৱা হয় তোমাৰ লাখত কমিশ্যন থাকে তুমি যদি দিনটোত যদি এক লাখ টকা কাৰোবাৰ সোমোৱাইছা কাৰোবাৰ উলিয়াইছা তোমাৰ যদি দিনটোত যদি এক লাখ টকা হয়
অ
তেতিয়াহ'লে তুমি তেতিয়াহ'লে তাৰে ধৰি লোৱা ছয় সাত হেজাৰ দহ হেজাৰ ভিতৰত আৰু মানে এনেই থাকে দহ হেজাৰ বুলি আৰু একেবাৰে দহ হেজাৰ নাপায় তাতকে কমত সাত আঠ হাজাৰ পায় তেনেকুৱা কিছুমানে এতিয়া এমাহ লাগে এককলাখ হওঁ তেনেকে কিছুমানৰ আগত কোনোবাই চাকৰিয়ালটাই ষাঠি হাজাৰ টকা দৰমহা উলিয়াই লৈ গুচি গ'ল সেইফালে ষাঠি হাজাৰ হৈ গ'ল কোনোবা এটা আকৌ চল্লি হাজাৰ টকা ভৰাই দিলে গৈ পেলাই এদিন নালাগে এবেলাতে কিছুমানে এক লাখ যে
অ অ তেনেকুৱা অ তেনেকুৱা চলি থাকে।
অ মানে ধৰি লোৱা তোমাৰ বোলে এই গোটেই মাহটোত গোটেই মাহ মাহে মাহে আহে মানে পইচাটো তোমাৰ গোটেই মাহটো বোলে তোমাৰ ছয় সাত লাখ টকা বোলে উলিওৱা সোমোৱা আদান প্ৰদান হৈছে। সেই তেতিয়া তোমাৰ সেই তেনেকে পাবা আৰু ধৰি লোৱা এক লাখত যদি দহ হেজাৰকে দিয়ে। ছয় লাখত ষাঠি হাজাৰ তেনেকুৱা এমাহত।
অ অ তেনেহ'লে দেখোন চি এছ পি টো এটা ভাল ব্যৱসায় কিন্তু এ সেই তেনেকে সময় দিব পাৰিব লাগিব এনি টাইম খোলা থাকিব পাৰিব লাগিব তে-
সময় মানে তুমি বহুত সময় দিব লাগিব মানুহক পতকে তোমাৰ অসুবিধা খিনি লৈ আহিব তুমি পতকে ব্ৰাঞ্চলৈ দৌ মাৰিব লাগিবা কৰিব লাগিব কৰিব লাগিব ধেই মানে
অ সেই জামেলাবোৰ আছে আৰু ওচৰত যদি ব্ৰাঞ্চ নাথাকে তেতিয়াতো আৰু দিগদাৰ হব।
তোমাৰ এতিয়া কৃষি লোনটোৰ কাৰণে কি কাৰণে ভাল হৈছে জানানে
কি কাৰণে
কি হেৰিয়ৰ কাৰণে চি এছ পি তো কাৰণে মানুহক কৃষি লোন সোমাই অৰুণোদয়ৰ সোমাই মানুহে যিটো যাক ভিৰ কৰে একেদিনাই এক দুই লাখ টকা হেৰি হৈ যায় এসপ্তাহত।
অ সেইটো কথা হয় দেই।
প্ৰতিমাহে প্ৰতিমাহে তোমাৰ আ এ- এজনী মানুহৰ যদি দুহেজাৰ টকা কে সোমাইছে তেনেকুৱা যদি তোমাৰ ওচৰত দহ জনি মানুহ যায় বিছ হাজাৰ টকা হৈয়ে গ'ল দেখোন।
অ অ সেইটোৱে মানে চৰকাৰী আঁচনিবোৰে চি এছ পি বোৰক সহায় কৰিছে বহুত।
তোমাৰ ওচৰত যদি এশজনী মানুহ যায় তেতিয়াহ'লে তোমাৰ গোটেই এই বোলে দুসপ্তাহত বোলে এশজনী মানুহ গৈছে তুমি যদি এশজনী মানুহক যদি পইচা উলিয়াই বা সোমাই দিব পাৰিছা তাৰ মাজে আৰু বেলেগ গ্ৰাহকো থাকিব তেতিয়া তোমাৰ দুই লাখ টকা হব এসপ্তাহত কথাটো কৈছো। তেতিয়া তোমাৰ বিছ হোজাৰ টকা আহিব।
অ অ অ সেইটো চিষ্টেমত মই আকৌ এই চি এছ পি কথাটো নাজানিছিলো নহয়। এতিয়া তুমি কলতহে কথাটো বুজি পাইছো।
ভাবিব পাৰা সেইটো।
অ কিন্তু এতিয়া মই তেনেকে এতিয়া কলেজ পঢ়ি থাকোতে সময় দিব নোৱাৰো আকৌ কলেজতো এদাই হোৱাৰ পাছত ইনে যেতিয়া ঘৰত থাকিম তেতিয়া তেনেকুৱা কিবা এটা ভাবিব
আৰু মানে বিশেষকে কি জান নাই তোমাৰ এইবিলাক এই এ
আমাৰ জেগাবিলাক মানে তোমাৰ এইফালে চহৰীয়া জেগা নিচিনা মানে আৰু গাঁও জেগাত মানে সেইটো বস্তু তুমি সুবিধা সুবিধাটো উঠাই ল'ব পাৰিবা আৰু দহ পোন্ধৰ বছৰলৈকে কিন্তু দহ পোন্ধৰ বছৰ পিছত সেই বস্তু গাওঁত নহয় আৰু মানে চবৰে হাতে হাতে মোবাইল হ'ব কিবা হ'ব
অ সেইটো কথা হয় চবেই অনলাইন
অ চবেই অ এ মানে হেৰি অত তাকে সেই তেনেকে কৰিব।
অ এই এতিয়াই এতিয়াই এতিয়া বহুতৰ হাতে হাতে মানে মোবাইল হ'ল এতিয়া বহুত বয়খিয়াল মানুহেও অনলাইনৰ ডিজিটেল পেমেন্ট ব্যৱহাৰ কৰিবলৈ জা- জনা হল বেলেগৰ সহায় নলয়ে নহয়।
তাতকে তুমি খুলি লোৱা খুলি লৈ পেলাই শুনা এই আমাৰ যে ইহঁতি যে দীঘলকে ল'ৰাটোৱে যে কামবোৰ যে কৰি আছে সেইবোৰত তোমাৰ বেছি লাভ